হেলল'
অ শুনা পাইছে
অ শুনিছো শুনিছো কি কৰিছা খোলাই নেকি
নাই নাই হোৱা নাই মই অ খালো খ গিফ্ট এটা মানে পেকিং কৰি আছিলোঁ
অ বিয়াৰ
বিহা আছে ওচৰতে এ গিফ্ট আনিলো অনলাইনত আনি পেলাই এতিয়া পেকিং কৰিম কৰিমকৈ থাকোঁতে থাকোঁতে কাইলৈ বিয়া আছেই নহয় এতিয়া পেকিং নকৰিলে আগৌ ৰাতিপুৱা ৰা দৰি হয়
অ এতিয়া তেন্ত হলে পেকিং কৰি হৈছে
হল হল নাই নাই নাই নাই জাষ্ট সামৰিছো আৰু অ বস্তুখিনি থ লো থৈ সামৰিলোঁ। আপোনাৰ খবৰ ঠিকে আছে অ খুলে খুলে আপোনাৰ খা খবৰ
তোমাৰ বেমাৰ ভাল হৈছে কাহ এত যে হৈ আছিলে
অ অ হৈছে হৈছে এ সেইবিলাক থাকে আৰু এটাৰ পিছত এটা আৰু চবৰে হৈ ওচৰে পজৰে চবৰে দেখোন ঘৰত কাঁহিয়ে থাকে
থাকেই থাকে আজিকালিনো বেমাৰ কি
উম তাকেহে এয়া অনলাইনত আনিছিলো আপোন বেড্বিট হলেও বেডশিট খন মানে অ মানে বিয়া বিলাকত বেডশ্বীট মানে বহুত দৰকাৰ হয় বেডশ্বীট বিলাক সঘনাই মানে সলাই থাকিব লাগে ন উম কটন বুলি লিখি লিখা আছিলে দিলোঁ কটন আনি এতিয়া দেখোন কটন নহয় মাত কক' ফাইভাৰ হ
তাক প্ৰিয় কটন আছিল ন লিখা
হাড্ৰেড পাৰ্চেন কটন বুলি আছিলে পিয়ৰ বুলি নাই হাড্ৰেড পাৰ্চন্ট কটন আছিল
অ হানড্ৰেড পাৰ্চেট কটন থাকিলেতটো মই আনিছো তেনেকে বেডশীট অনলাই হানণ্ড্ৰেড পাৰ্চেট কটন থিলেটো একদম প্ৰিয়ৰ কটনটো আহে
উম সেইব নাই কিছুমানত যদি পিয়ৰ বুলি থাকে এনে ধৰক জেবৰি কটন যোনটো হয় সেইখন সেইটো কটনটো বেয়া নহয় সেইটো কটন অকণমান ডাঠ ডাঠ হয় আৰু হেৰিটো কাপোৰতটো এনেটো পিয়ৰ কটন ডাঠ হয় কিন্তু সেই টোতো বেয়া নালাগে কেইদিনমান ধুই থাকিলে আপোনাৰ কোমল হৈ যায় সেইটো
কোমল হয়
উম কিন্তু প্ৰথমতে বহুত ডাঠ হয় এতিয়া এইখন সেইকাৰণে আ বোলো এনেকৈ আছিলে মাইক্ৰ'ফাইবাৰ বুলি লিখা নাই মানে তাত হাণ্ড্ৰেড পাৰ্চেণ্ট কটন আছিল ত তথাপিও ডাউত এটা আছিলে দিওঁচোন ব বুলি দিলো হে আহিলে সেইখন হ'ল এতিয়া আৰু ঘূৰাই দি নতুন এ আনিবলৈ দোকানত যাবও সময় নাই দু অনলাইনত আনিলেও নাপায়হি এ তাকে পেকিং কৰি দিও যা যি হয় হ'ব আৰু বেডশ্বিট হিচাপ বেড কভাৰ হিচাপে
অ একো নাই দিয়া অ নহয় কামততটো আহিবই বাৰু বেড কভাৰ হওক বেডশ্বিট হওক কামত নহাকে নাথাক
উম উম তাকে উম
ভাত খালানে নাই?
খালোঁ খালোঁ খাই কৰি লৈ গোটেইখিনি পেকিং কৰি অ আজৰি হম আৰু। উম উম
ৰুটি বনালো।
উম
ৰুটি কে খালো। বতৰো ডাৱৰীয়া ৰুটি খাই ভালো লাগে।
উম ভালেই ভালে হ'ম আমাৰ এ সেই কাষৰ ঘৰটো মানে আজি ঘৰ লোৱা আছিলে আজি দিনটো ভাল নহল বুদ্ধ পূৰ্ণিমা। ম দুটা ঘৰ আজি ঘৰ লোৱা তাৰপিছতে দুঘৰ তিনিঘৰত সত্যনাৰায়ণ পূজা। হাহাহা তাৰপিছত বাৰু নিমন্ত্ৰণিয় এঘৰত। প্ৰায় আহিছে। কিন্তু মানে এএএএ কাকনো কোনে মাতিব এনেকুৱা নিচিনা হৈছে।
অ তোন।
তাৰপিছত সেই দুপৰীয়া আহেই কাষৰ ঘৰতে গ'লো তেওঁলোকৰ তাতে সেই নাম প্ৰসংগ হ'ল। তাৰ পিছত এ আপোনাৰ প্ৰসাদ চসাদ দিলে। দৈ চিৰাও খুৱাইছে আৰু নাখা খাওঁ দৈছিৰা এনেকা
কাহঁ হৈ আছে
হ'ম তাৰপিছতে সেই ৰখোতে ৰখোতে মানে ভাত খোৱা দেৰি হ'লগৈ তিনিটামান বাজিলগে। তাৰমানে হেৰি নতুন ঘৰটোত পুঠি পঢ়িলে। অ বাহিৰৰ চোতালতে খুৱাইচে। কিন্তু এই গেৰেজটো বাহিৰত আছিলে সেই তাতে বনাইছে কৰিছে কিন্তু এই খোৱাৰ মানে জেগাটো কেপাচিটিটো কম। মানুহ বহা অ মানে দহজন মানে খাব পাৰে আৰু এটা টীপত।
অ
চছেকেণ্ডিপত বহিলগে আহ
আমাৰো এই ওচৰত মানে উ আমাৰ তাৰে ভাইটি এজন ঢুকাইছিলে মানে অকস্মাতে আৰু ভাৰততে গৈ পেলাই তাৰপিছত আজি খালি কাজ আছিলে নগ'লো বেয়া লাগিছে যে মা পাতিলে মাতিছে এইকেইদিনা সোনকালে খব লব যাওঁতেও তাৰপিছত দহাই দহাই কৈছিলে কিন্তু মানে আপোনালোক বেলেগক আহিব বুলি কওঁ চিঠিখন দি পেলাই কৈছে আৰু যে আপোনালোকে কিন্তু আহি সি বই লাগিব সনেকে কৈছিলা তাৰপিছতে আজি আছিলে মানে সেই মৎস্ কৰৰ স যে আছিলে কি মানে তোমাৰ ভাল লাগি নে যাবলৈ? বাৰু এনেকুৱা মানে হঠা এই তাৰপিছত লগলো বহুত বেয়া লাগিলে।
এ ডাঙৰ মানুহ বা বেমাৰী হলে বেলেগ কথাই সৰু মানে হেৰি হলে
এ এনেকুৱা কিয় নহয় বাৰু তেনেকুৱা আৰু খাবলৈ যাবলৈ ভাল নালাগে ন
নালাগে নালাগে
খবৰলৈ আহিলো বাৰু বৰ বেয়া লাগে এইবাৰ যে বহুত তেনেকা কোৱা হৈছে অ ইমান কম বয়সৰ মানুহ বিলাক পাইছে ন
উম আৰু হাৰ্ট এটেকটো আপুনি মন কৈছে নে হাৰ্ট এটেকৰ ৰেটটো মানে বহুত বেছি। মই যিটো দেিছো উ তাকে ময় ভাবো কেতিয়াবা মই নিজেও মই নিজে কেতিয়াবা ভাবো বুলি মোৰ যদি অকস্মাত কি মাতে মই যাওঁ কি হব
ই আই! নেভাবিবা তেনেকে। কিছুমানে কয়, কৰোণা ভেকচিনৰ পৰা হৈছে। তে বুলি। সিদিনাটো নিউজ এটাত, নিউজ এটাটো পালোঁটো মই সিদিনা। কিবা ছুপ্ৰিম ক-ৰ-চ-হা-হাই ক'ৰ্টে নে ছুপ্ৰিম ক'ৰ্ট তে হেৰি এতিয়া দেখোন কিবা মানে অলপ, হেৰি কৰিবৰ কাৰণে আৰু এই যে, ভেকচিন লোৱাৰ পৰা যে খুব মানুহবিলাক হাৰ্ট এটেক বেছি হৈছে মানে তেনেকে বুলি কৈছে আৰু। গতিকে সেই ইউটিউবাৰ গৰাকীয়ে দি আছিলে এতিয়া কিমান দূৰ সঁচা মই নাজানো। নিউজ হিচাপে পোৱা নাই বাৰু। তেনেকে
বুজিছোঁ আৰু। কিবা আৰটিক'ল পাইছিল চাগে।
পাইছিল চাগে। তাকে, হয় কিন্তু কথাটো, জানানে?
উম। এ, এতিয়া আৰু কি ক'ব, কাকনো বিশ্বাস কৰিব? কিনো বিশ্বাস কৰিব, খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি স
অৱশ্যে! খাদ্যবিলাকো ভেঁজালেই আজিকালি যি খাদ্য খুৱাও আমি ন! কিন্তু খুব কম বয়সৰ মানুহবিলাক বেছ যিছে যে জানানে?
অ', বেছিকে খোৱাটো বেছি হৈছে ধৰক আগৰ দিনৰ মানুহে আমাৰ
কথা কৈছো মই
অ', উম, উম, উম, উম, সেই আগৰ দিনৰ মানুহখিনি আছে কিয় জানে আগৰ দিনানৰ মানুহিন খিনিয় যিখিনি খাদ্য খাইছিলে পিয়ৰ খাইছিলে। তেওঁলোকে পাকস্থলীটো মানে বহুত ভাল আছিল এতিয়া খিনি যে অ'। ভালক থাইছে এতিয়া গতিকে এতিয়া তেওঁলোকৰ স্বাস্থ্য খিনি তেনেকে অৱনতি ঘটা নাই আজি হৈ ছে আৰু মানে পৰিছে গৈছে ন' কিন্তু এই এইটো চামৰ মানে আমাৰবিলাকৰ কথা কৈছোঁ আৰু উঠি সেইটো আমিবিলাকে মানে পিয়'ৰ নাই পোৱা। পিয়ৰ পাইছিলোঁ আৰু সৰুতে তাত অনাই আও।
উম, আৰু এতিয়াতো চব মানে নাভ ফল-মূল খাবা না শাক-পাচলি খাবা।
অ', আৰু নাৰ্ভৰ প্ৰব্লেমটো খুব প্ৰথমতে হয় নাৰ্ভৰ প্ৰব্লেম তা ত পিছৰ পৰাই এটা এটাকে আ হৈ যায়
আৰু এটা কথা দেই মেডিচিন যে, মাৰে বা উম, পোক মৰা মেডিচিনে হওঁক বা ভিটামিন যদি এইবিলাক তাৰো কিছুমান দিয়া নিয়ম আছে বোলে আমাৰ ইয়াত সচৰাচৰ মানে সেইবিলাক নীতি নিয়ম নামানে ন ন? কিমান ড'জ থাকে আৰু সেই ড'জ দিয়াৰ মান মানে মাৰা ইস্প্ৰে কৰা কিমান দিনলৈ মান মে হেয়া হেৰি কৰিব নোৱাৰে কিন্তু আমাৰ জানো ক মানে ব্যৱসায়িক ভিত্তিত মানুহখিনি খালি টকা লাগে ন? মানে মেডিচিন মাৰি কি ধৰা
আৰু আপুনি উ বিলাহী কিনিলে চাবচোন বিলাহী কিছুমান ব গা বগা ব পাউদাৰ হৈ থাকে।
উম।
‌ পাউদাৰ হৈ থাকে বগা বগা, বিলাহী বিলাকতো কিবা পাউদাৰ দিয়ে বোলে। তেওঁলোকে সে পাউদাৰ দি থ'লে কেঁচ কেচা বিলাহী এক ৰাতিৰ ভিতৰত্ বগা হৈ হৈ যায়। এইয়া আৰু কি কৰিব? হয় দিয়ক এই তাকে কৈছোঁ। ইমান ভেজাল। উম। কেতেকীয়ে মা
অ' আহি গ'ল। খুব মাতিছে
উ উম উম উ। কেতেকীয়ে বিনায় আছে দেখোন। দুখতে মাতিছে নে সুখতে মাতিছে। হম।
হেৰি কিন্তু সঁচাকে দুখ লাগে কিন্তু ন? মানে কেতেকীটোৱে মাতিলে কিবা বিনোৱা নিচিনাই লাগে। মাত্ৰা আৰু বিননি দুটা বেলেগ অৰ্থ ন। মাতা আৰু বিনুৱা। তটো হয় নে নহয়?
উম, উম।
তে ন অ কেতিয় কি মানে কিবা এ যেন দুখত বিনাইছে এনেকুৱা লাগে কিন্তু কুলিটোৱে মাতিলে আকৌ ভাল লাগে হয়ে নহয় এ কো বুলি যি ধুনীয়াকে এ জাবৰ হৈছে মানে আজিকালি কুলি কেতে কি যায় জানো?
নাযায় ন কুলি মাত কিন্তু ন কুলি মাত কিন্তু আপোনাৰ সেই হেৰিত নুশুনো আগষ্ট ছেপটেম্বৰলৈ নুশুনো থাকেই অলপ দিন আগত ধৰক বহাগৰ শেষত গুচি আজিকালি নাযায় মানে চিজন তাহাঁতেও চেঞ্ হৈ যায় এইজনৰ লগত
হয়।
হয়, দিয়ক এখন কেতেকী, কুলি আৰু কাউৰীটো মই নেদেখা হ'লো দেখোন
হৈছে আকৌ জানা নাজানা?
অ', তাকে আগতে কিবা সকাম এটা পাতকচোন কাউৰী কা কা কোবত আপুনি বাহিৰ বাহিৰত বস্তু এটা পেলাব নোৱাৰে আজি তাকে আজি ময়ো ভাবিছোঁ সকাম গ'ল ওচৰতে কে বিয়া গ'ল, কাউৰীৰ এটা কা নাই শুনা মই অহ। মাতেই নাই শুনা মই।
আৰু কাউৰী শগুন এইবিলাক থাকিলে আমাৰ সিমানেই ভাল তুমি জানা নে যিবিলাক লেতেৰা জোঠা চা থাৰ বিলাক বা এনেকুৱা কিবা পেলনীয়া হেৰি বিলাক আৰু ধৰা অ মা মাংস চাং এনেকুৱা বা কিবা হেৰি হ'ল। এতিয়া শগুন বিলাকো ন হ'ল, উম।
এতিয়া সেই আমাৰ মানে ওপৰৰ পিছফাল হলে অকমান জংঘল টাইপ আছে ত জংঘল মানে‌ কি‌‌ আৰু এনেকে ডাঙৰ, ডাঙৰ শ, শ গছ কেইযোৰমান আছে। এ অলপ ৰাস ফালে অকণমান আগুৱাই গ'লে মান দেখা পাওঁ বৰটোকোলাৰ বাঁহ। ইমান ধুনীয়া লাগে দেখি বৰ গোলােইকেইটা পাখিখন মেলি দিয়ে যে, একে গছজোপা গোটেইজো
আছে ইয়াতো আছে ওচৰতে গছ এডালত আৰু খট, খট সিহঁতৰ ঠোঁটৰ শব্দ শুনিছা? খট, খটকে উঠে যে
জানো মন কৰা নাই মানে শুনিছ যদিও মই ভাবা নাই সেইটো বৰটোকোলাৰ মাত বুলি হয়, হয়। কিবা সিহঁতো ডাঙৰ যে একে গছৰ মুধতহে বহেগৈ
উ, একে গছৰ ডাল ভাঙি কিন্তু সিহতে জানা নাজানা?
নাজানো দে এ ৰাস্তাৰ পৰা দেখো যে ভাল লাগে ৰাস্তাত খোজকাাঢ়িলে মানে দেখা পাওঁ এ উ
স তাকে বাৰু আৰু এতিয়া শুবাই চাগৈ ন? আকৌ হ'ব দিয়া ন?
বৰো অকণমান ডাঙৰ হৈ আহিছে ইয়াতো ঠাণ্ডাত ঠাণ্ডা উম উ ঠিক আছে বাৰু দিয়ক হয়, হয়। বা বা আৰু ৰাখো ন?
দিয় শ।
আহ আহ আহহ